শুনিছ নে শুনিছো নাই। শুনি আছ ন কি কৰি আছো এতিয়া।
শুনিছনে
শুনি আছো, শুনি আছো, কি কৰি আছো এতিয়া।
উম।
কি কৰি আছ।
এ শুই আছো
এই ভাত পানী খোৱাাব হাল নাই।
ভাত পানী খোৱাৱা হ'ল।
কিহে খালি আজি।
আজি খালো। ভাত তাৰ পৰা লাও বিলাহী দি এনেকে বনালে। মাছ তাৰ পৰা মাছৰ ডিম আনিছিলে। তাৰ পৰা মাছৰ দিম মাছ ডাঙো মাছে নামটো নাজানো এতিয়া বনাই দিলে ন এতিয়া কাটি লৈ পেলাই।
দেখিলেও জানো চিনি পাবি।
দেখিলেও চিনি নাপাওঁ বাৰু বনোৱাাতটোতো সেইটো আৰু এটা কথা।
অকল গৈ মাছটো বৰালি মাছটোৱে চিনি পাৱ চাগে।
বৰালি মাছতটো পাওঁ বাৰু পুঠি মাছটো চিনি পাওঁ।
কাৱৈ মাছ তো
কাৱৈ মাছটো খাওঁ। তাৰপা গৰৈ মাছটো পাবলৈ অলপ দিগদাৰ হয় শ'ল মাছটো একেই যে।
শ'ল মাছ চেঙেলী মাছ চিনি পাও নে নাই
ফুল মাছ চিলঙ চেঙেলী মাছ এনেকে উ পাও ডাঙৰটো কাটি দিলে এনেই চিনি নাপাওঁ আৰু
শাল চেঙা চিনি পাও নাই শাল মাছ চেঙা মাছ
শাল মাছটো পাওঁ, চেঙা মাছটো, দেখিছো দেখিছো লাগিছেপ। ভাত মানে নামটো শুনা শুনা লাগিছে মানে।
মিছামাছ চিনি পাৱ নে।
মিছা মাছটো পাওঁ পাওঁ পাওঁ
বটিয়া মাছ
বটিয়া বটিয়া শুনিছো নামটো
বটিয়া মাছটো দেখা নাই নি
দেখিলোও চিনি পাম চাগে এতিয়া নামটো শুনিছো শুনিছো লাগিছে বতিয়া বতিয়া পাইছো পাইছো পাইছো
নদী নদীত যে বালিৰ মাজতে থাকে বটিয়া মাছটো
দীঘল মাছটোৰ
অ দীঘল মাছটো সেইটো এটা বামী মাছ চিনি পাও
অ সেইটো একেটাইে দেখিবলৈ আৰু
বামী ডাঙৰ হয় তাতকে বহুত
হৈনেকি অ ডাঙৰ
মই মই জীৱনত বহুত ডাঙৰ বামী এটা খাই পাইছো মই নহয় পুতু মানে এই আমাৰ এইটো মোৰ লগত থকাটোৱে সিও পাইছে আৰু মইো এটা পাইছো মোৰতো বৰশি ছিগি গুচি গৈছে কিন্তু তাতো সি উঠাইছে বহুত ডাঙৰ তিনি কেজি মান হ'ব মানুহ তোৰ বাৰত যিমান হ'ব সিমান ডাঙৰ তেনেকুৱা কবও দুইতাই দেৰ ঘন্ট মান যুঁজিছো দেৰ ঘন্টা তিনি ঘন্টান দুঘন্ট মান যুজিছো পানীত নামি গৈ
বলো ভয়ংকৰ নিচিনা লাগিছিল
এ এইবিলাক এ পানীত বু মাৰি মাৰি ধঢেৰ মাছ ধৰিলো তোৰ কিমান ডাঙৰ ডাঙৰ বৰালি ধৰিছো কল ভাঙি দিওঁ
উম
অকল আমি এইফালে বহুত আঁতৰত আঁত দেউতাই মই যাওঁ ন এনেকে জেং মাৰিবলৈ তাত গৈ পেলাই মেইন বুঢ়ীয়া মানুহ ময়ে আৰু
আহ
এইফালে তই যে হেৰি আমি যে যাও যে ওলাই সেই গাওখন যে নদী খন যে আছে যে ৰাস্তাটো যে আছে ছে
গম পাইছো অ
সেই গাওখনৰ মানুহবৰে ইমান মাছ চাছ ধৰিব ন মাছ চাছ ধৰিব নাজানে নহয় সিহঁতি তাৰপিছত সিহতি আটকা আঁত যায় সিহঁত দুটা তিনিটা চাৰিটা তেনেকৈ ওলায় আৰু সিহঁতে আঁতৰত আঁতৰত যায় কথা পাতে জেং বইছো আমি আমাৰ দেতা ভাগই চাৰিখন পাঁচখন খন জাল লৈ যায় তাৰপিছত আকৌ পেৰিব পৰা জাল কেইখন আমাৰ ঘৰতে আছে
আছা
দেতাই জাল মাৰে একদম বুৰিঅও একদম চল্লিশ পঞ্চাশ কেজি মাছ ধও একদম একে ঘৰলৈকে দুভাগ দুভাগ আহ ডাঙৰ ডাঙৰকে আৰু দুভাগত আহেই নহয় আৰু মানে চুক্তিটো এনেকে কৰা হয় যে দুখন জালত আমাৰ ডাঙৰ দুখন জালত দেউতা খৰচ কৰিব বনাই থৈছে না, এখনত বিশ ত্ৰিশ হাজাৰ টকা খৰচ কৰিব বনাই থৈছে এখন এখনত। পইচা ওলাই গ'ল বাৰু, মানে সেইডখন য'তে জেং মাৰিবলৈ য'তে জেং মাৰিবলৈ নিব মানে তাতে দুটা বৰালি দিব লাগিব। সেই তেনেকুৱা।
অ', অ', ডাঙৰ হওঁক সৰু হওঁক কথা নাই।
অ জালৰ নামত মানে সেইটো চবেই দিয়ে বাৰু তই নুখুজিলে দিয়ে জালৰ নামত দুটা বৰালি মাছ দিবই মানে। লাঙি জালখন বা যিখন ভেটে মানে যিখনে বেৰি থয় যতে নহওক আৰু সেই দুটা পাওঁৱেই আৰু দেউতাইে ভাগ পায় ময়ে ভাগ পাওঁ নাই একদম মাছ মানে যিদিনা যাওঁ ভালকে আহে
উম উ
এইটো খামোচ মাৰি মাৰি, এই ডাঙৰ খামুচ মাৰি মাৰি, একদম একে খামুচেতো আনি পাইছোঁ শিঙৰা মাছ কমেও ন দহটালৈকে আনোঁ। দুটা হাতত খামুচ মাৰে পানী তলত সোমাই। উলিয়াইে এই ইমান দ মানেতো তইতো ভয়ে খাবি মানে তহঁতৰ ঘৰটো তল যাব তেনেকুৱা দ পানীত বুৰ মাৰি মাৰি বৰালি মাছ ধৰি পাইছোঁ। তহঁতৰ ঘৰদাল যাব তেনেকুৱা দহ। মানে তই ভৰিয়ে একো ধুখি নাপাওঁ, তেনেকুৱাত খেদি খেদি গৈ নেজত ধৰি দি খেদি খেদি গৈ তাক একদম অ একদম মানে তো ধৰি ল' ডাঙৰ আহঁত গছজোপা আছে দেই আঁহত গজজোপা এনেকে পৰি আছে মানে বৰালি মাছটো বায়ে প্ৰতি জালে চালে পৰে খেপিয়ামগৈ তাত গ'লে জালখন দাঙি ওলাই গুচি যায়। গৈ পেলাই সেই আঁহতজোপাৰ তলত সোমাইগৈ।
অহ।
তাৰপিছত দেউতাক কালি তাত লৈ কালি মাৰি আছো সেই সেইদখত প্ৰতিবাৰে গৈ মানে সেইদখত সোমাইগৈ। অলপ জাল মাৰি সি গৈ পেলাই সেইদেখত সুমাইগৈ। কালি জাল মাৰি আছোঁ মাৰি আছোঁ মাৰি আছোঁ, কালি লাগি গ'ল তাৰ ভাগৰ।
অঁ।
তাৰপিছত নেগুত কালি লাগি যোৱাৰ পিছত একদম সি আও মানে একদম পুৰা কালিডাল জোকাইছে নহয়।
অহ।
তাৰপিছত কালিডাল যোগাইছে সঁতে সহঁতে একদম মই এটাক কৈছো আৰু কালিডাল ধৰ বুলি।
অহ।
মই ডাইৰেক্ তলতে সোমাই গলো তাৰ নেগুৰডালত ধৰিছোগৈ তাৰ পিছত পিত লাহেকে কালিডাল উলিয়াই দিছোঁ কাৰণ পানী তলত কালি ই জোকাৰি দিব পতককে মোৰ গাত সোমাই যাব ন।
অঁ।
তাৰ পিছত মই তাই সেইফালে ধৰিছোগে তাক হেঁচা মাৰি পেলাই পানীৰ তলত মানে। তাৰপিছত পানী তলত হেঁচা মাৰি ধৰা পিছতো সি যাবলৈ চেষ্টা কৰিছে। পানী তলত সিহঁতৰ কিমান জুৰ আৰু, আমিতো একো নেদেখো। চকুৱে। সেই তেনেকুৱা হয় আৰু। আমিতো চকুৰে একো দেখো। তাতে তো একদম সুত, পিছলে গৈ ঠেলি থাকিব। এ মনত আছে এইটো ডাঙৰ কাহিনী হ মানে তোৰ এ একদম। মেগুৰডাল লাগি গল ন তাৰ কালিডাল। তাৰ সেইদখৰ মানে গাটো পিছল হোৱা নাই মানে, তাৰ সেইদখৰ মাংসডোখৰ মানে গাত নিচিনা হৈ গ'ল মই বাৰে প্ৰতি আঙুলিতো তাকে একদম মানে টো, কষ্ট আছে বস্তুটো কিন্তু।
মানে এই কালিডাল নে কিনো?
কালি মানে এই যে জোঙা যে লোহাৰ যে এডাল যে থাকে যে?
হয় এনেকে যে সোমোৱাই দিয়া যে
অ গাত যে সোমাই যায় মানে ত অ দ দলিয়বিলাক অ প্ৰচাৰ আৰু নহয় প্ৰচাৰত কেইবালত থাকে মানে কিন্তু কালিডালত অকল এডাল থাকে বহুত দীঘলে এ হাত মান দ গলে
অ অ সেইডাল মানে দলিয়াই মানে সেই তাৰ নেচত লাগি গ'ল মানে
মানে তই ক'ত আছে তই গম নোপা এনে মাৰি থাকিব লাগিব আনন্তাজত লাগি গ'লে কপাই দিব মানে লাগি গ'লে কপাই দিবতো মানে তেনেকুৱা
অঁ, অঁ।
এ তাৰ নেগুৰ তলত খেদি গৈ মই আহঁত গছৰ তলত সোমাই তাত গৈ পেলাই হেচা মাৰি ধৰিলোগে সি ইফালে গৈছে ইফালে গৈছে মানে শিপা পৰা মই হাত ভৰাব পৰা নাই।
উম।
তাৰপিছত কি কৰিলো জান নে? এ খেপিয়াই খেপিয়াই খেপিয়াই খেপিয়াই ত তাৰ পিছত তাৰ মানে গাল গালখন পালো। মই এতিয়া মাছটো এৰি থৈ আহিবলৈ মোৰ মন নাই এইফালে উশাহ ৰাখিব মানে একদম তাক মানে ধৰিও ৰাখিব ন সি যাবই মানে একদম চেপ এটাত হেঁচা মাৰি ধৰি আছো তাক মই গলে পানীৰ তলত তাৰপি সিমানে আৰু ভিতৰলৈ সোমাই যাব যাব পাৰাৰে একদম এটা হাতে হেঁচা মাৰি ধৈ বোকাত ভৰাই দাক এটা হাত তাৰ মুখখন বিচাৰিছে মুখখন বিচাৰি গালখন বিচাৰি তাৰ কলটো গোটেইটো ভাঙি দিলো গোটেই পানী তললে তাৰপিছত আনিিলৈ বেলাই ওপৰত উলিয়াই দিছো গোটেই মানে চিঞৰিছে তাৰপিছত জুখিছে ক কে তি জান
কিমান
পাঁচ কেজি সাতশ গ্রামৰ বৰালি
ব ডাঙৰ পোৱা দে
তোক দেখাম ৰ মই আছে মোৰ ওচৰত মোৰ সতে মানে তোক মানুহে ফটো মাৰি থৈছে
অ
এটা দেতাই ধৰিছে এটা মই ধৰিছো তেনেকুৱা দুটা আছিলে এ মাছৰ মা মাথা উল্টা হৈ গ'ল এনে ওৰলে মহ হৈ গ'ল মাছৰ মাথা ছিগি গ'ল তেনেকুৱাকে দিছো মানে তাক তলত এই যে ৰঙা ৰঙা যে এই ৰঙা ৰঙা ফুলপাহ যে দেখিছা নাই মাছ যে ত ফুল গোটেই উলিয়াই পেলাল মই ভিতৰত খহিয়াই পেলালো মই তাক ভিতৰত ধৰি লৈ পেলাই পানী তলত তেনেকুৱা মানে
উম
এ কমেও এক মিনিটতকে কম সময়তে ইমান খিনি কৈছো তোক কওঁতেনে চাগ ে বেছি সময় লাগি গৈছে কিন্তু এক মিনিটতকৈ কম সময়ত সিমান খিনি কৰিছো মানে মই
অ, আৰু তই পানী তলৰপ পৰা ওলাই অহা লগে লগে মাছটোও যাবগে
অ, পানী মই যদি পানী তলা ওাই হঁা আৰু ধৰিব নোৱাৰিবও পাৰো মানে আৰু বৰালি গম পাইছো ন কিমান ডাঙৰ পোৱালি সেই বোৱালিটো ত কেনেকে এৰিি গোটেই মানুহখিনি কষ্ট কৰি আছে দুটাত ধৰি য এটা দেউতাই জালত এটা দেউতাই জালত ধৰিছে জালত পৰিছে ওপৰলে জাপ মাৰ দিলে একদম মানে এই যেটানে যে হাতৰ ওচ কিডাল যে
উ, অ,
পোৱাৰ লগে লগে সেইফালে দেতাই টানি থাকো নে সেইফালে জাপ মাৰ দিলেবাৰ ওপৰ ফালে দেউতাইে জাল মানুহে পাক খাই পানীতে পৰি দিলে পাক খাই পানীতে পৰি জালে সৈতি উঠাই আনিছে মেৰা মাৰি
অ, পুৰা পুৰা টানি লৈ গুচি গ'ল মানে মানুহজনক
বানিছে ন পানী মানে যেতিয়া এনেকে চাপৰিলে টানি আছে ন তো এনেকে ধৰি লও এনেকে জাল এক টানি আছে আৰু হাতৰ ৰছীডাল এদাই হৈছে আৰু জালখন আনিবলৈ ল গম পাইছে মাছটো পৰিছে সি মানে তলৰ ফালে ওলাই যাব নোৱাৰি ওপৰৰ ফালে জাপ মাৰি দিলে। দেতা ধৰিলে গবা মাৰি তাক গবা মাৰি ধৰি জালে চালে মানুহ পৰি দিলে পান্ধীত পানীত পৰিলে তাৰপিছত জালৰ সতি উঠাই আনিলে-
অ,
এবাৰ আকৌ আমাৰ দলং খনৰ এবাৰ আগৰ আমাৰ দলং খনৰ ওচৰত গোটেই মানুহেই এ মানে ৰখি আছে তো জাল মাৰিব মানে চবেই একেলগতে জাল মাৰে দেখুৱাই ন
উম, উম,
মই তলত বু মাৰি বাৰি একদম চাই আছো মাছ তাৰ পিছত এখন মৰু উলিয়াইেলাই চিৰি এ ডাঙৰ বোৱালি দুটা আছে ডাঙৰ পোৱালি দুটা আছে সোমাই আছে াল মূৰতো উলিয়াইছিলো গোটেই খোবাৰ উ আছে নাই কমেও তিনি চাৰিখন মান জালৰ গুড়া কোব খাইছো নেকি মূৰত ই তাইক মোৰ ম লগতে দিছে আকৌ মই তি চাৰিখনমান জালৰ গুড়াকো খাইো পানীতে পঙি দিছো ত ম মু
অ, সেইডলো ভাল দুখ পায় ন শিলগুটিৰ নিচিনাইে আৰু
তাৰ পিছত এটাই গ'লে মোক উঠাই নিজকে মই সকলমকৈ বহি আছো চবে জাল মাৰিছে। ইমানেই মাথা ভাপ নাই কেনেকুৱা ডাঙৰ ডাঙৰ গোৱাই গৈ পেললে মাছা চ নাপালে মানুহে পাক খালগে
আহ, মাছ নাছিলে মানে
ভাল আৰু মানে কি জানে নাই বৰালি মাছ দুটা মানে তো এনেকে তলত এই নহয় এনেকুৱা নাই তলত মানে মাছ গা ধোন বনাই থাকে ন
অ,
মই মানে ধুন্দ এটাত থিয় হৈ আছো মানে তোৰ মাছ কেইটা ইফালে সফালে ভৰি লাগে মানে ইফালে ইফালে হৈ দিয়ে কিন্তু আতৰি নাযায় মানে ধুনটোৰ পৰা মানে বোকা মানে ধৰি লওকা হৈছে ঘেল মানে মাছকেইটা সেই বোকা গাতটোতে সোমাই আছে মানে মোৰ ভৰিটো লাগিল অকমান ইফালে যায় কিন্তু গুছি নাযায়
অ, আহ, অ
দিছে জালে কুব মূৰত।
ভাল দিলে মানে
এই গোটেই সোবা খাপ পিটি ৰখি আছে আৰু মাছ ধৰি উলিয়াই আনিব মই কৈছো আৰু ইয়াত ভাল আৰু ডাঙৰ দুটা আছে দেই কোনো একদম মানে বেলেগ ইালে জাল নাৰিব যদি মইওঁ মানে মই ধৰ লগে লগ মই কৈে দি মানে জালাৰিয়েই দিব মোৰ গাত মই জাল সিহঁতি পওঁ খাই ওপৰলৈ লৈ যাম মানে বস্তুতো চব ৰখি আছো ওলাই লৈ চিঞৰ দিছো এইডোখৰত আছে এডোখৰত আছে মোৰ ভৰিটো এ দিছে ডাইক মাৰি দিছে। গুতে কিতে। যিমান কেইটাৰ খিলে জুম বান দি মই মই মানে ন নদীখনৰ মাজত দুই পাই মানুহ আ যে দুই পাৰ পৰা দিছে মোক
অ দুইটা জাগা তোৰ মাজত মানে
মই মাজত মোৰ মাজত মৰটো উলিয়াই লৈছো এইবিলাক কথাটো ক'লোহে দিয়ে দিলে নাই সেইটো আজি দুবছৰ মানৰ কথা
অ
এই বেলেগ
তাতে এইকেইটা লোহাৰাহে আৰু বুঢ়া কেইটা
অ তাকে ফাটৌকে পঢ়িছেগে ভাত
আ তাকেইেতো চাৰি পাঁচ চনৰো পৰিছে আৰু
মানে ত ধৰি লও চাৰি পাঁচ খনৰ গোটেই গুোৱাা খিনি পোৱাগে নাই তেওঁ